অ কৰিছা
অ আছো ৰবা এনেই তুমি
অ আছো আছো এনে বাকী ভাত পানী খালা
অ ভাত পানী বাৰু বহু আগতে খোৱা হ'ল তোমাৰ
অ মইও খালো বাৰু অলপ আগত খালো কাৰণ সেনেকুৱা হৈছে আগতে ধৰা তোমাৰ মানে আমি গীত আগতে ভাত তোমাৰ দিনৰ এটা দুটা বজাত খাইছিলো আজিকালি দেখিছাই নহয় মই লগতিছো চাৰে তিনিটা বজাত
গম পাইছো বাৰু বাকী কিহেৰে খালা
এই আলু আলু ভাজা দালি ভাত মানে পাতলকৈ খাইছোঁ যিহেতু তোমাৰ ইমান গৰম ন
অ গৰমত মানে এতিয়া তুমি চুবৰ খাব যোৱা যদি তোমালোকৰ বতৰ ইফালে কেনে হৈ আছে
বতৰ বাৰু এতিয়া বতাহ চতাহ দিছে বাৰু বাহিৰৰে বহি আছোঁ ভাল লাগিছে আজি বতৰটো গোটেই আজি ইমান গৰম নাই
মানে এইেকেদিনতো যি গৰম দিছিল দেখিছাই চাগে
উম উম দেখিছো দেখিছো
মানে মানুহ ওলাই যাব নোৱাৰা হৈ গৈছিল ঘৰৰ পৰা মানে ইমান গৰম হৈছে কি কবা আৰু মানে
কিনো ক'বা উপায় নাই দেচোন বতৰৰ মহিমা নহয় জানো
এ মোৰ হিচাপত মানে এই বতৰটো মানে অ চেইঞ্জ হোৱা মানে ৰিজনটো তোমাৰ গছ গছনি যেনেকে মানুহে কাটিব ধৰিছে আৰু বৰ্তমান সি এটা বহুত ডাঙৰ ৰিজন হৈ পৰিছে মানে এই ফেক্টৰ
হয় হয় ঠিক কথা কৈছা গছ গছনি বুলি কলে তোমাৰ এটা কথা মোৰ মনত পৰিছে তোমাৰ আজি কি কেইদিনমান আগত তোমাৰ অ বিশ্ব পৰিৱেশ দিৱস গ'ল পাঁচ জুন তাৰিখে নহয় জানো?
হয় হয় হয়।
উম সেই দিনটো তুমি কেনেদৰে উদযাপন কৰিছিলা বাৰু?
সেই দিনটো বাৰু মই আমাৰ স্কুলত কিছুমান গছ পুলি ৰুলো স্কুলত মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত মানে কিছুমান গছ ৰুলো আমাৰ স্কুলৰ মানে ফিল্ড আছে
অ'
আৰু বাকী তুমি?
বোলো বুজিছো, এনেদৰে অকল মই ভাবো অকল অকল সিদিনা গছ পুলি ৰুলে নহয় আমি আমি ইচ্ছা কৰিলে সদায় গছ পুলি ৰুব পাৰো, সেইটোৰ বাবে জানো আমি কিবা দিন দিনলৈকে বাট চাই থাক লাগে নেকি তুমিয়ে কোৱাচোন?
নহয় নহয় এইটোও তুমি ঠিক কথা কৈছা। আমি মানে অ' অকল পাঁচজুনেই মানে অকল তোমাৰ ৰুব নালাগে।
অ'
গছ পুলি অ' তুমি যিমান পাৰা আৰু তোমাৰ প্ৰতিনিধি হিচাপে তুমি গছ পুলি ৰুই থাকিব লাগে। বাকী অ' তুমি চোৱা এতিয়া তুমি পাঁচজুনত গছ ৰুলা আৰু গছডালৰ কথা পাহৰি গ'লা ইয়াত যদি পানী দি দিব লাগে এদিন মান দিবা দুদিন মান দিবা কিন্তু এই খিনি পাহৰি গ'লা, কি পানী দিব লাগে গাছ এডাল মই ৰুইছিলো। অ' পানীদিলা কাষৰ বেৰ নিদিলা গৰু ছাগলী খাই দিলে এইটো। সেইটো মানে এটা মানে এনেকে আৰু গ গছ ৰুই লাভ নাই। গছ তুমি ৰুইছা মানে তুমি কেয়াৰ কৰিব শিকিব লাগিব, বাকী সেইটোৰ ওপৰত তুমি কি কোৱা?
হয় হয় মই তুমি কোৱাৰ নিচিনা তোমাৰ চিন্তাৰ মতে একমত, যে আমি অকল গছ পুলি ৰুলেই নহব। আমি গছপুলি ৰুলে আমি সেই গছপুলি চোৱা চিতা কৰিব লাগিব, আৰু আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ আমাৰ স্কিম দিছে। ধৰা তোমাৰ এতিয়া যদি যোগাসন কৰা, যোগাসন কৰিলে সেই মহিলা গোটটোক কিবা মানে এটা কিবা এটা ভাল এটা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব, এনেকুৱা ধৰণৰ কিছু ন ওলাই দিছে নহয়। চোৱা ঠিক তেনেদৰে তেওঁলোকে কিন্তু আগতে কিন্তু যোগাসন কৰা নাছিল। মানে মানে যোগা দিৱসৰ দিনা তেওঁলোকে আগতে আগতে যোগাসন কৰা না ছিল কিন্তু এইবাৰ যেতিয়া চৰকাৰে ক'লে একদম যোগাসন কৰি ফটো চটো আপলোড দি উৎপাত মানে এইবাৰ। ঠিক তেনে ঠিক অ' অ' ঠিক তেনে ধৰনৰ তোমাৰ গছপুলি ৰোৱাৰ ক্ষেত্ৰতো ছে'ম। তোমাৰ তোমাৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা কিছুমান ফটো তুলি গ্ৰুপে গ্ৰুপে দিছে। তাৰ পিছত পাহৰি গৈছে আৰু ফটোখন আপলোড হোৱাৰ পিছত পাহৰি গৈছে আৰু ক'ত গছ ৰুইছিল গছডালাক পানী দিব লাগে নে সংৰক্ষণ কৰিব লাগে নে পাহৰি গৈছে।
হয়। এনে তুমি চোৱা চাব পাৰা বৰ্তমান আমাৰ অসমতে দ্বীপৰ বিল যে আছিল ন?
হু' হু'
দীপৰবিলত যিমান মানে গছ আছিল বহুকেইডালে গছ আছিল মানে বহু বেছি গছ আছিল। এইবিলাক চব মানে আহ কাটি দিলে বৰ্তমান, আগতে চোৱা এতিয়া গৰম পৰিলেও মানে আমাৰ গুৱাটী চহৰৰ মানুহখিনি
হয়।
আহ তোমাৰ দ্বীপৰ বিলৰ চাইডে গৈছিল, চ' অলপ মানে তে শান্তি পায় সিহঁতে আৰু গৰমৰ পৰা মুক্তিটো পায় আৰু। বাট এতিয়া চা ব যোৱা যদি মানুহবিলাকে ক'ব কি এই নদী পাৰতনো কি কৰিব যাম আৰু সেনেক কোৱা হৈছে ন কথাটো। নদী নহলেওঁ মানে গছ গছনি নাই আৰু অকল ৰাস্তাতো আছে আৰু এনেকে চোৱা তোমাৰ বহুত দোকান পোহৰ আছিল তাতে দীপৰ বিলত, সেই দোকান পোহাৰ বিলাকে নিজৰ মানে গ্ৰাহক বিলাক হেৰুৱাই দিলে আৰু। দোকান বোৰটো বহুত উঠাই দিছে তাৰ পৰা। চব মানুহক দেখাব কাৰণে কিছুমান জোগাত মানে গছ কাটি কিছুমান জোগাত গছছুই লাভ নাই ন
উম একদম লাভ নাই একদম লাভ নাই বৰ্তমান কিন্তু তেনেকুৱা হৈ গৈছে তোমাৰ ধৰা এতিয়া আমি আমাৰই নতুনকৈ চৰকাৰখনৰ কথা কৈছো আমি গছ পুলি তোমাৰ দীপৰ বিল দীঘল পুখুৰী এনেকুৱা ইমান ধুনীয়া ধুনীয়া ঠাইত গছ পুলি কাটিছো আৰু আৰু কি কৰিছো আমি ডেভলপমেণ্ট কৰি আছো বোলে মোৰ মতে এনেকুৱাভপ মেইন বা এনেকুৱা উন্নয়নৰ কোনো আমাৰ এনেকুৱা উন্নয়নৰ প্ৰয়োজনে নাই যি প্ৰয়োজন বা যি উন্নয়নত দেখি আমাৰ আমি আমাৰ নিজৰ সেউজীয়া পৃথিৱীখন বা সেউজীয়া ধৰণীখন আমি এটা সৌন্দৰ ক ন্দত আহিছিল এটা সেউজীয়া পৃথিৱী বা সেউজীয়া এখন ঠাই শান্তিময় ঠাই এখন বা তোমাৰ আগতে দ্বীপৰ হয় আগতে তোমাৰ দীঘলী পুখুৰী বুলি ক'লে এখন শান্তিময় ঠাই বুলি এটা মানে নিজৰ এটা প্ৰতিচ্ছবিি ভহি উঠিছিল কিন্তু বৰ্তমান যোনো আহিব বৰ্তমান সেই তোমাৰ গাড়ীৰ শব্দ তোমাৰ সেই তোমাৰ ব্ৰিজখন সেই ব্ৰিজখন কেনেকুৱা ধ্ৰীশ্য ভি উঠিবাব যেোন ত আজিকিোমাৰ ব্ৰিজৰ কষ তোৰ মদুৰ বটল আৰি চ এইিলাক পেলাই থৈ দিয়ে এতিয়া সেইবোৰে ভাবি উঠিব আৰু তোমাৰ শুনা শুনা আৰু তোমাৰ চৰকাৰে গছ পুলি ৰুইছে ক'ত ৰুইছে পাকা পাকা ৰাস্তাৰ ওপৰত চৰকাৰী গছ পুলি ৰুছে তেতি কি ক'বা আৰু তুমি আৰু কোৱা
কি ক'ম আৰু কোৱাচোন দিলে য ধব লাগিলে য নাই আৰু যতো মানে ৰুব নালাগে সেইবিলাক জোগাত ৰুই থৈছে এতিয়া তুমি পাকাৰ মাজত যদি তুমি কছপৰি ৰোৱা মানে সেইটো কছপৰিত
নহয় সেইডাল গ নহয় নহ সেইডাল গছ পুলি কোৰ লৈ লাভ কি তোমাৰ যত বস্তুতো নহয়েই নহয় নহয় ত তোমাৰ তোমাৰ যত বস্তুতটো নহয়েই তাত তুমি ৰুইছা ত' এতিয়া মানে কেতিয়াবা এনেকুৱা লাগে হয় কেতিয়াবা এনেুৱা লাগে সেইবোৰ এডকেটেড পাৰ্চন নে আন এডেটেড পাৰ্চ তেখেত শিক্ষিত ব্যক্তি নে অশিক্ষিত ব্যক্তি আচলতে
ছয়া ইতিয়া তুমি অ এতিয়া তুমি এনেকে চাব গ'লে যদি এডুকেশ্যন মানে অকল কিতাপৰ জ্ঞান লৈ বা তুমি এডুকেন বুলি ক'ব নোৱাৰা কিছুমান মানে এনে বস্তু ছে যোনো মানে কিতাপে নিশিকাই তোমাক তুমি নিজে মানে শিকিব লাগিব এইটো মানে এটা কমন চেঞ্চ কথা এইটো তোমাৰন এ নিদিলে এইটো বস্তু মানে জানিব লগা বস্তু আৰু মানে চোৱা তুমি দীপৰ বিলৰ গছ কাটি আহ তোমাৰ আহ গুৱাহাটী তোমাৰ ফুটপাথৰ কাষত লগাই পেলাই তুমিতো এইটো কৰা নাইন এ কামেই কৰিছা এইটো
হাই মাহ সেইটোৱে কব খুজিছো বাৰ তুমাক
উম বুজিছো বাৰু
উম কিন্তু অ বৰ্তমান তোমাৰ আমি মই ভাবো আমিফোৱ গলে গছ পুলি ৰোপন কৰিব লাগে আৰু সকলোৱে আচলতে ওলাই আহিব লাগে একজন একোজন ব্য্ক্তি বুলি নহয় আমি সকলোৱে গোটেই সমাজখন ওলাই আহিব লাগে আৰু আমি আমাৰ ওচৰৰ সৰু সৰু ভাইটি ভণ্টি তথা বৰ্তমান এতিয়াাতোমাৰ গৰম বন্ধ চলি আছে সিহঁতেতো এনে ঘৰত বহি ই মোবাইলতি চাই আছে চাগে আগৰ নিচিনো নাই পৰিৱেশটো এতিয়া অ গতিকে সিহঁতক অলপমান ওলাই আহিব লাগে এডাল এডাল গছ আমাৰ মোৰ এডাল এডাল গছ পুলি ৰুব দিব লাগে ত সেনেদৰে সহঁতক কব লাগে ক' লাগ যে দ চাওচোন দে চাই মানেটা এটা মানে চেলেঞ্জ দিব লাগে যে এই গৰম বন্ধত এই গছ পুলিডাল ডাঙৰ কৰচোন তই তোক দায়িত্ব দিলো অ', দি তই ডাঙৰ কৰিব পাৰ, তোক মই এটা চকলেট দিম মানে তোক মা এটা ঘড় দিম বা তোক মা এখন ভাল এখন কিতাপ দিম এনেকে ধৰণে কিছুমান মানে কবাগে বুজিছান মই কি কৈছোঁ তেতিহে তেওঁলোকে সেই গছ পুলিডাল ডাঙৰ কৰিবলৈ
বুজিছো বাৰু বাকী এতিয়া তুমি চাব যোৱা এতিয়া, তুমি চাব যোৱা যদি
অ',
কথাটো শুনিলা তুমি অ এতিয়া যদি আমি চাব যাওঁ এ এতিয়া তুমি আমাৰ ভাৰতৰ কথা নকওঁ বাৰু, ভাৰতৰ ইউৰোপৰ কথা কথা ক তোমাক ফ্ৰান্সৰ কথা কওঁ তোমাক আহ জাপানৰ কথা কওঁ তাতেতো আগতে তোমাৰ বাইশ ডিগ্ৰীৰ ওপৰত তোমাৰ তাৰ মানে নগৈছিলে টেম্পাৰেচাৰটো এতিয়া তাৰে মানুহ মানে এ গছ ইমানে পলিউচন কৰিছে যাতে মানে চল্লিশ পাৰ হৈ যাব খোজে যোনতটো মানুহে এইাৰ তিৰিছো পহিব নোৱাৰে সিহঁতৰ চল্লিশ ডিগ্ৰী কেনেকে থাকিব এনেকে মানে বহু মানুহ মানে বেহুজ হৈ যায় বা, ৰাস্তাতে মানে থাকিব নোৱাৰা হৈ পৰিছে
হয় ঠিক কথা কৈছা, বাৰু যি নহওক উপায়িতটো নাই মানে গ্ল'ব ৱাৰ্মিং যিটো এইটোঢ়ি গৈছে নহয় জানো
বহুত বেছি গ্ল'বেল ৱাৰ্মিং মানে একদম বাঢ়ি গৈছে
গোলকীয় উষ্ণতা বুলি যিটো কয় আমাৰ অসমীয়াত গোলকীয় উষ্ণতা
হয় বুজিছোঁ
আমাৰ সেইবোৰ বাঢ়ি গৈছে আৰু তাৰ ফলত আচলতে আমি এই যে গছ গছনি নোহৰাোৱা নোহোৱা হৈ গৈছে যে কাটি আছো আমি আচলতে আমি মানুহবোৰে দায়ী আচলতে বুজিছা
অ', এইটো মানুহবোৰেই দায় হব বাকী কোন দাই হব ন বাৰু
উ, বাৰু মোৰ এটা স্মৃতি মনত পৰি আজি গছ গছনিৰ কথা ৰোপন কথা উল্লেখ কৰোতে তোমাৰ লগত মোৰ এইটো এইটো কথা মনত পৰিল যেতিয়া মই সৰু আছিলো মোৰ মামাৰ ল'ৰা মোৰ ভাইটি হয় আমাৰ মানে গছ পুলি ৰোপনৰ ক্ষেত্ৰত আমাৰ মে খুব খাজা লাগিছিল আজ আজি যদি মই যদি গে ফুলৰুলি এডাল লো বা আজিই যদি তোমাৰ বগৰী পুলিডাল সি মানে গধূলি কি কৰে সিডাল আহি কেনে উঘুৰি কিনে লৈ লৈ যায় আৰু সিহঁতৰ ঘৰৰ চোতালত ৰুই থৈ দিব মানে এনেকুৱাটাই আছিলো মানে আমিানে গছপুলিডালৰ প্ৰতি কেনেকুৱা এটা আছিল এ সি কি ৰ'ব ময় ৰুম একদম একম হয়, হয়, একদম একদম মানে স কি ৰব মই ৰুম এনেক আমাৰ মাজত মানে চেলেঞ্জ হৈছিল, আমি মানে বাগান কৰিছিলো আগতে এতি এতিয়া নোৱাই কিন্তু এতিয়া মানে এ এতিয়া কিন্তু তাৰ মোৰ মাজত এইবাক নাইতিয়া মানে আাৰ কাৰণ বেলেগ বেলেগ কথা হয় মোবাইলৰ কথা হয় পঢ়াৰ কথা হয় এতিয়া এতিয়া মানে, গছপুলি নোহোৱা হৈ গৈছে মানে বুজিছা
মানে এতিয়া মানে মানুহবিলাকে গছৰ মানে প্ৰেম কৰাতো পাহৰি গৈছে, অকল পাচ দিনত আহি পিনে ফটো দিব আৰু তোমাৰ ষ্ট লগাব হেনে ত গছটো মানে এদিনাক গছৰ লাভ নাই ন
হয়, হয়, আৰু বাৰু মোৰ একদম নাই বুলি নকওঁ মই তোমাৰ এটা নাহৰৰ পুলি লৈছো জুবিন দাৰ্ স্মৃতিত মই সেইডাল সদায় সংৰক্ষিত কৰিছোঁ আৰু চোৱা চিতাও কৰিছোঁ প্ৰায় খিনি ডাঙৰ হৈছে বাৰু, বা কি হয় নাজানো এনেদৰে ভালদৰে চোৱা চিতা কৰিব লাগিব তুমি বিচছ গছুলি ইছ নে এতিয়া
গছ পুৰি বাৰু মই তোমাক যে ক'লো সেই মানে পাচজনত ৰুইছিলো লাষ্ট সেয়াই আৰু বাকী স মই মানে ভাবি আছিলোঁ কেইদিনমানৰ পৰা মানে ৰুওঁ যাতে
উম,
বাকী ট্ৰাই কৰিম মানে যে জাগাও নোহোৱা জাগাৰ ওবৰ নোহোৱা হৈছে ক'তনো ৰো পাল খেতি জাগাও জাগাও নাই ৰুবৰ কাৰণে তেনে আৰু বাকী
আচলতে কি জানে ইচ্ছা থাকিলে চব সম্ভৱ তুমি অলপমান তোমাৰ় পিনে যাবাচোন জো আছে কিয়াই তুমি অলপমান চাফা তুফা কৰিব কদালনে অপ মাৰিিবা কোডাল চাফা কৰিবা নিশ্চয় জাগা ওলাব তাৰিছত তুমি গছিলাল গিবাৰা মই ভাবো শষত যে আমি সকলো ওলাই আহিব লাগে আৰু আি গছুলি ৰুব লাগ সময় থাকিলে বা ইচ্ছা থাকিলে সকলো সম্ভৱ
উ হয় হয় আজি খিনি বৰণিৰ কথা শিকিব পাৰিলে গছ গছনি হয় তোমাৰ পৰা দিয়া পিছে ধন্যবাদ
ধন্যবাদ